হ হেল্ল'
ক'ত আছা?
ঘৰতে আছো। তুমি ক'ত আছা?
মই অলপ বাহিৰলৈ ওলাই আহিছো।
উ এতিয়া পুৰা বটাহ দি আছে ন।
উ বতাহ, বতাহ
অ ভাল ভাল লাগিছে ইমান অথনি ইমান গৰম দি আছিলে। এতিয়া বতৰটো পাই কেনে অ। ভাল লাগে আৰু ঘৰটো পুৰা ঠাণ্ডা হৈ গ'ল। তুমি উৎসৱ, কি উৎসৱ আহ তোমালোকৰ ফালে কি কি উৎসৱ হয়। কোৱাচোন?
ফালে তোমাৰ বিহু হয় সাধাৰণতে। বিহু, আমাৰ ৰঙালী বিহু, কাতি বিহু, মাঘ বিহু, কঙালী বিহু এনেক ধৰণ চ আৰু তোমাৰ পূজা হয়
হয় কি পূজা হয় বেছি?
দুৰ্গা পূজা আৰু বিভিন্ন। ধৰণৰ পূজা হয় দিৱালী হয়।
অ এই আমাৰ গাঁৱত তোমাৰ। অ আমাৰ গাঁওতো তোমাৰ হেৰি বিহু পাতে ঈদ পাতে। দিৱালী আছে হোলী আছে তোমাৰ কেইদিন মান আগতে যে বিহু বিহু পাতিছিলে ডাঙৰকে বহুত ডাঙৰকে
তোমাৰ ঘৰৰ ওচৰত নেকি?
অ এই ঘৰৰ লগতে তোমাৰ। বিহু পাতি দিলে তোমাৰ সন্ধিয়াৰ পৰা ৰাতি তোমাৰ দুটালৈকে চলিছিলে।
ভাল লাগিছে নেকি।
আহ
ভাল লাগিছে?
ভাল লাগিছে অ।
আমালোকৰ ফালেও পাত তোমাৰ বছৰে বছৰি পাতে এইবাৰ কিয় নাজানো পা পতা নাই।
উ আমাৰতাতো তোমাৰ উ ডাঙৰ ডাঙৰকে বহুত বেলেগ বেলেগও পাতে তোমাৰ ঈদ পাতে আৰু দিৱালী পাতে হলী হলীত বহুত ৰং চং লগোৱা হয় পোৱালী ছোৱালী কেইটা যে আছে ৰং চং লগাই থাকে
আমাৰ দিৱালী দিৱালীত ভাল লাগে দেৱালীত ফটকা ফুটাই
অ ফটকা ফটকা হয় তোমাৰ ফটকা মানে আমাৰ। গাঁৱত কমকে ফুটাই কিন্তু আমাৰ গাঁৱৰ যে টাউনত যে ফুটাই থাকে। চব মানে দেখা পোৱা যায় মানে আমি মানে আগফালে ওলাই আহি একেবাৰ ৰাস্তাত ওলাই আহো সন্ধিয়াৰ পিছত তাৰ পিছত চাই থাকো যে ইমান ফটকা ফুটাই থাকে যে মানে চব মানে চব মানুহ আহি কেনে তাত চাই থাকে।
ভাল লাগে ফটোগ্ৰাফ কৰি বহুত ভাল লাগে। তোমাৰ হোলী হোলীতো ভালেই। লাগে প্ৰিয় সকলোতকৈ প্ৰিয় আমাৰ বিহু।
অ বিহু বিহু ভাল লাগে অ বিহু তোমাৰ ডান্স তানস হয় আৰু বিহু ৰাতিকে পাতিলে বেছি ভাল লাগে দিয়া
অ ভাল লাগে ফাংচন পাতে তোমাৰ আৰু হেৰি পিঠা পনা বনাই
অ পিঠা চিঠা বনাই আহ অ পিঠা খাই বহুত ভাল লাগে
আৰু তোমাৰ
মাক বিভিন্ন অ বিভিন্ন ঠাইৰ পৰা মানুহ আহে
অ চিংগাৰপুৰ আহে চিংগাৰ আহে শিল্পীসকল আহে ঢোল চোল বজাই। অ আৰু তোমাৰ এই এইটো সময়তে তোমাৰ স্কুলতো বিহু পাতে। গম পোৱা নে? অ তোমালোকৰ অ তোমালোকৰ স্কুলত পাতেনে?
আমালোক স্কুলত পাতে বিহু পাতে। ভালেই লাগে স্কুলত গৈ সকলো। ছাত্ৰ ছাত্ৰীয়ে তাৰ কিছুমান ছাত্ৰ ছাত্ৰীয়ে ডাঞ্চ কৰে কিছুমান ছাত্ৰ ছাত্ৰীয়ে
কিছুমান অ আমিতো বাৰু একো নকৰো অ মই তোমাৰ একো নকৰো। কিন্তু চাবলৈ যাওঁ তুমি কিবা কৰা নেকি?
ময়ো চাবলৈ যাওঁ ভালেই লাগে। লগৰীয়া কেইজনে এনেকুৱা সকলো কিবাই গান গায় কিবাই ডাঞ্চ কৰে।
অ আৰু কিছুমানে অ আৰু এই আমাৰ আমাৰ স্কুলতে হৈছিলে এবাৰ বহুত দিন আগতে সেই কিছুমানে তোমাৰ নাটক কৰিছে আছিলে নাটক বোৰ চাই ইমান ভাল লাগিছিলে। বহুত মানে মজা মজা নাটক কৰিছিলে।
উ উ নাটকো কৰে আমাৰ লোকে। সৰু সৰু ল'ৰা-ছোৱালীয়ে।
আৰু তোমাৰ এই দুৰ্গা পূজাত যে দুৰ্গা পূজা হয়, কিন্তু মানে গাঁৱত দুৰ্গা পূজা নাপাতে। তোমাৰ টাউনত যে মানে ইমান ডাঙৰ ডাঙৰ গেট বোৰ যে বনাই এই চাবলৈ কিমান ধুনীয়া লাগে যে।
দূৰ্গা পূজা বিহুত বিহুত তোমালোকে মাছ কিনা নে?
বিহু এই বিহুত আমাৰ পুখুৰী আছে পুখুৰীৰ পৰা মাছ আমি বি খাওতো খাও। কিন্তু আৰু বহুত মাছ বিক্ৰী কৰো।
কি কি মাছ তুমি মাৰা পুখুৰীৰ পৰা?
মাৰো তোমাৰ বৰালি মাছ মাৰো, সৰু থকা মাছ কুলিয়াৰি।
অহ, আৰু ই
পুঠি ডাঙৰ মাছ তোমাৰ ৰৌ বৰালি
অহ, আৰু আমি কি -কি মাছ বিক্ৰী কৰো বিহুত জানা আমি কি কি মাছ বিক্ৰী কৰোঁ জানা তোমাৰ এনেতো বহুত বিভিন্ন ধৰণৰ মাছ আছে কিন্তু আমি বিহুত মানে সৰু মাছ বিক্ৰী নকৰো সৰু মাছ মানে ইমান দাম নাযায় যে বিহুত মানে সৰু সকলোৱে মানে ডাঙৰ -ডাঙৰ মাছ খাই যে বিহুত আমি চিতল দৰো, বৰালি দৰো, বাহু, ডাঙৰ -ডাঙৰ ৰৌ, গ্লাছকা এইবোৰ মাছ আমি ধৰো মানে বিহুৰ আগদিনাখন আমি মাৰো। মানে যিদিনাখন বজাৰ হয় বিহুৰ তাৰ আগদিনাখন আমি মাৰো মাৰি কিনে তোমাৰ পুখুৰীতে জীয়াই থওঁ পুখুৰীতে জীয়াই থওঁ, পিছত পিছদিনাখন ৰাতি মানে যেতিয়া বজাৰ কেনে লৈ বজাৰত গুচি যাওঁ, তাৰ পিছত বিক্ৰী কৰো। ন তেতিয়া পুৰা দাম বহুত দাম দিয়ে।
তোমালোকৰ কেই কেইটাত পুখুৰীৰ পৰা মাৰ মাছ?
আমি দুটা পুখুৰীৰ পৰা মাৰো। অ আৰু অ বহুত বেছি হয় অ আৰু। সৰু মাছ বোৰ আমি বিক্ৰী নকৰো, সৰু মাছ বোৰ এৰি দিওঁ বিহুৰ পিছত ধৰা এই বিহুৰ ধৰা একমাহ মান পিছত তেতিয়া মানে আমি সৰু মাছবোৰ লাহে লাহে মাৰি কেনে বিক্ৰী কৰি থাকো। নহলে মানে বিহুত মানে সৰু মাছ কোনো নাখায় যে ইে দান নাযায়।
উম আমালোকৰ তেনেকুৱা ডাঙৰ মাছেই বেছি বিক্ৰী হয়। তথাপিও সৰু মাছ বিলাকো বেলেগ।
কিন্তু তুমি অহ তুমি য কিন্তু তুমি বজাৰলৈ গ'লে এটা কথা চাবা সৰু মাছৰ ভিতৰত তোমাৰ এই যিবিলাক পুঠি, মোৱা, দেৰিকনা এইবোৰ মাছ কিন্তু দাম যায়। কিন্তু আকৌ তোমাৰ পোনা মাছবোৰ যে আছে সৰু- সৰু ৰৌ মিৰিকা এইবোৰৰ পুনামাছ যে আছে এইবোৰ কিন্তু একেবাৰে দাম নাযায়।
অহ ',
এইবোৰ মানে কোনেও খাব নিবিচাৰে অহ এইবোৰ মা একেবাৰে তোমাৰ দাৰা
যেনেকুৱা ময়েই নাখাওঁ তেনেকুৱা ধৰণৰ মাছ এনেকুৱা বহুত মানুহো আছে।
অহ, মাছ মানে নিকনেই ধৰা তোমাৰ ফ্ৰীতে দিব লগা হয় লাষ্টত এনেকুৱা অৱস্থা হয়। এ আমি তোমাৰ তোমাৰ ধৰা ইমান খিনি মাছ লৈ যাও তে তাত লাষ্টত বিক্ৰী কৰো অলপমান টকা হয়। কিন্তু মাছ বহুত থাকে কিন্তু এইবোৰো মানে বেকাৰ মাছ যে কোনেও নাখায়। ভাল মাছ হলে তুমি অলপ লৈ যাবা টকা বিক্ৰী কৰিব পাৰিবা। সেইকাৰণে পুখুৰীত মাছ এৰোতে অলপ চাই চিতি কেনে ভালকে মা মানে যিখিনি মাছৰ অহ মানে যিবিলাক মাছৰ মানে দামটো বেছি তাক সেইবোৰ মাছ দিব লাগে।
বেছি বিক্ৰী হোৱা মাছ তোমাৰ উম এৰিব লাগে ভালদৰে খোৱা বোৱা দিব লাগে তেনেকোৱা মাছৰ
অহ, এইটোয়ে এইবাৰ অহ এইবাৰ আমি যে মাছ যে এৰিছো পুখুৰীত ভাল- ভাল মাছ এৰিছো কাৰনে যিবিলাক মাছৰ মানে দাম নাথাকে সেইবোৰ মাছ মানে আমি নেৰু এইবাৰ টো এইবাৰ তোমাৰ বাহু এৰিছো বিকেট তোমাৰ ৰৌ যে সৰু ৰৌ এৰা নাই আমি। এইবাৰ মানে ডাঙৰ -ডাঙৰ ৰৌ এৰিছো গ্লাছ কাপ আছে, চিতল আছে, বৰালি আছে আৰু তোমাৰ সৰু মাছৰ ভিতৰতে এই পুঠি চুঠিটো এইবিলাক আগৰ পৰাই আছেই। বাকী মানে এই মিৰিকা, চিৰিকা এইবোৰ এৰা নাই এইবাৰ। এইবোৰ এনেই বিক্ৰী কৰিব নোৱাৰি পিছত
আমালোকো এইবাৰ তেনেকুৱাই মাছ বৰালি এৰিলো চিতল এৰিলো। আহু এৰিছো। ডাঙৰ ডাঙৰ মাছেই এইবাৰ এৰা হৈছে
অ বিহুত বিক্ৰী কৰিবা ন
তোমালোকে মাছৰ সাধাৰণতে কি খোৱা দিয়া
এই তোমাৰ এই তোমাৰ হেৰি উম দানা যে বজাৰ বজাৰত যে দানা পোৱা যায় সেইবোৰ দিওঁ আৰু আৰু এই তোমাৰ এই ধান ধান ভাঙিলে যে হেৰিবোৰ ওলাই গুৰিবোৰ ওলাই
উ
সেইবোৰ দিওঁ
আমালোকৰ তেনেকুৱাই।
আৰু গ্লাছ কাপ যে আছে পুখুৰীত গ্ৰাছ কাপৰ কাৰণে কলপাত কাটি কিনে দিওঁ।
কল পাতো খাই
অহ, কলপাত তুমি দি চাবা আগদিনাখন দিবা পিছদিনাখন যি তোমাৰ পু অহ, তুমি দি চাবা যদি তোমালোকৰ পুখুৰীত যদি গ্ৰাছ কাপ থাকে এবাৰ তুমি কলপাত দি চাবা তোমাৰ আগদিনাখন দিবা পিছদিনাখন চাবা চব খাই দিছে।
বহুত ভাল।
তেতিয়াহলে আমালোকৰ ফালে বিহু পাতিলে দুটা।
বি পাতিল তোমাক মাতি তুমি আহিবাচোন ক দেখাম ৰাতি ৰাতি দুটালৈকে থাকিব লাগিব অ ৰাতি দুটালৈকে থাকিব লাগিব তেতিয়া তুমি ভালকে চাব পাৰিবা
অ
এতিয়া গুজাত কত যোৱা তমালোকে
পূজাৰ টানত যাও টানত এইবাৰ এইবাৰ পূজা হলে তোমাক লৈ যাম দিয়া তোমাক ফোন কৰিম মই অ পূজাত গলে তুমি ৰাতি গৈ চাবা ঘেটচে যেনোৱা ইমান ধুনীয়া ধুনীয়ে গেট বনাই আৰু দোকান চোকান দিয়ে বস্তু অ লাইট চাইট লাইট মানে পুৰা ডিজাই ডিজাইন কৰি কেনে গীত বনায় আৰু এটা দুটা নহয় কেইবাটাও গীত বনাই
যাব লাগিব তেতিয়াহ'লে
উ
ৰ পিঠা পনা কি কি বনাই পিঠা
পিঠা বনাই তোমাৰ তেল পিঠা বনাই চুঙা পিঠা বনাই তিল পিঠা বনাই তেনেকুৱাই বনাই থাকে আৰু
অ আহ প্ৰিয় পিঠা হও তেলৰ পিঠা
উ আহ আহ গম পাইছো গম পাইছো কোনে বনাই পিঠা অ তোমালোকৰ ঘৰত কোনে বনাই পিঠা
আগতে আইতা বনাই বনাইছে এতিয়া আম্মাই বনাই
উম উম
ভালে থাকে
অ পিতা খালে ভালে লাগে ঠিক আছে হ'ব নেকি?